হেল্ল' হেল্ল কি কৰিছা তুমি হেল্ল' শুনিছা না হেল্ল' ভাত খালা নাই তুমি হা
উ হেল্ল'। হেল্ল' ন
হেল্ল'
তই নামাতক কিয় মই কেতিয়াবা তোৰোক মাতি আছো
হেল্ল'
আহ
কি কৰিছা
এনে বহি আছো, তুমি?
ময়ো এই ঘৰতে আছো এনেই, ভাত পানী খালা?
খালো
অ কি হলা
উম দালি চবজি বনাইছিলে
অ
তাৰছত তোমাৰ তুমি ভাত খালা নাই
খালো খালো। বাকী ঘৰত চবৰে ভাল ভাত এ মাছ মাছ আছিলে তাৰ পিছত এইটো খৰিচা খৰিচাটো জোল মানে
আহ তাৰছত বাকী চবৰে ভালনেে
ঠিকেই আছে আৰু
অ এতিয়া তুমি কি কৰিব বুলি ভাবিছা
লাইফত, লাইফত কি অ একো কাম ধান্দা নক কৰাকে তুমি ট্ৰেভেলিং
ব্লগাৰ
ব্লগাৰ অঔ
তুমি কি ভাবিছা।
ময়ো ভাবিছো কিবা এটা জপ কৰিম আৰু
অ, টেভেলিং ট্ৰেভেলিঙত কি চখ নাই নি
আছে কিন্তু তাৰ কাৰণে পইচা লাগে ন।
হলেও মানে সুধিছো তুমি কোৱা নাই তুমি কৈছা জব কৰিম বুলি তুমি কোৱা নাই ন ট্ৰেভেলিং কৰিব মন আছে বুলি।
সেইটো - সেইটো চবৰে মন যায় আমাৰো মন আছে। উম,
উম,
ন এ
এানে তোমাৰ ড্ৰিম ডেষ্টিনেশ্যনটো কি? হেল্ল',
অ',
তোমাৰ এনে ড্ৰিম ডেষ্টিনেশ্যনটো কি?
সেইবোৰৰ কথা মই এতিয়ালৈকে ভবাই নাই।
অ - অ।
তোমাৰ কি?
এ মই ভাবিছো দূৰ - দূৰ অলপ।
অ',
সেইটো মানে এতিয়া ৰিভিল কৰিব নোৱাৰি মানে এইটো নিজৰ পাৰ্চনেলকে ৰাখিছো যেতিয়া যাম তেতিয়া গম পাবা।
আৰু
সবকে মানে কথা কথাটো গৈ ফুৰিলে মানে সফল নহয় বোলে কামত।
সেইটোৱেতো- সেইটো কাৰণেতো কব নালাগে কেতিয়াও।
হয় - হয়।
উম,
বাকী পঢ়া শুনা চলিছে ঠিকেই।
অ, শুনা অ, চলিছে ঠিকেই চলিছে।
অ', বাকী তোমালোকৰ পানে বতৰ কেনেকুৱা এতিয়া।
বিয়া বতৰ ভাল নহয় বতৰ ইমানকে ৱেডাৰটো এতিয়া হা
আমাৰ ইয়াত পুৰা ৰ'দ দি আছে কাৰেণ্টোও নাই।
আমাৰ ইয়াত ডাৱৰীয়া বতৰ ভাল বতৰ ইমান ভাল নহয়। আহিবা আমাৰ ফালে বা আমাৰ আহিলেও কি আমাৰ ইয়াৰ ৰাস্তাবোৰ ভাল নহয়। আহিব গাড়ী চাড়ী নোসোমাই ডাৱৰীয়া বতৰ হাৰ হলেতো বানপানীয়ে হয় আৰু।
অ-অ। যাবলৈ মানে ফোনে নকোৱা মই ফোন কৰিছো কিমান দিনৰ মৰত আজি তোমালোকৰ মনতে নোমৰে।
অ',
মই ভাবিছো ম তোমাৰ নাম্বাৰটো নাছিলে ন সেইটো কাৰণে মই মানে তোমালে ফোন কৰি নোৱাৰ হৈ আছিলো।
উম, ইনেিয় কতিল চাগে।
এনে কোৱা নাই অ, তুমি জানাইচোন মোক ঘৰৰ পৰা ফোন নিদিয়ে বুলি।
অহ, এতিয়া কেনেকৈ দিলে।
এতিয়া মই ডাঙৰ হৈছো বুলি মোৰ এটা ফোন কিনি দিছে আৰু।
আহ, এতিয়া টো কৰিব পৰা ফোন এটা।
অ', নাই তোমাৰ নাম্বাৰটো পোৱা নাছিলোঁ যে সেইটো কাৰণে ফোন কৰা নাছিলোঁ।
আহঁ।
তাৰ পাছত এতিয়া তুমি পঢ়া তোমাৰ পঢ়া-শুনা কেনেকুৱা চলি আছে?
মোৰ এ চলি আছে আৰু ঠিকেই থাকে। বৰ ভালো নহয়, বৰ বেয়াও নহয়।
অ', লাইন লৈ পঢ়িছা নেকি তুমি?
এ, অ, লাইন তাত গৈ আছো।
আও তোমাৰ কি লাইন লৈ পঢ়িছা?
সেইটো মানে ক'ব নোৱাৰি মানে।
লাইনটোও ক'ব নোৱাৰা?
অ', এ চিক্ৰেটলি।
তুমিতো সৰু পাই চাইন্স আৰু মেথছত ভাল আছিলা মই ভাবিছো তোমাৰ এইটো ষ্ট্ৰিমটো চাগে চাইন্স নেকি?
এ -এই নাইনৰ পৰাহে চাইন্স মেথছ মাথা বেয়া হয়।
তুমি দেখোন নাইন টেনতো ভাল আছিলা, পঢ়া শুনাত।
সেইটোৱে তেতিয়াবা বা মানে মেট্ৰিকৰ পিছত মন নোযোৱা হৈ গ'ল আওঁ।
অ',
তাৰপিছত গৰম কেনেকুৱা তাত?
গৰম বহুত খতৰনাক।
আজিকালি ডাৱৰীয়া বতৰ হৈও গৰমটো তামাম দিয়ে।
তাকেহে মানে এনেকুৱা গুপ-গুপকৈ ধৰে গৰমে।
কাৰণ কিমান পলিউচন হৈ আছে।
পল্লিউচন এতিয়া গোটেই বানপানী আহি আছে।
আটো এইটো কৰ যানো পানী আহিছে।
এইটো মানে তোমাৰ অৰুণাচলত ডেম ভাগি গ'ল, অৰুণাচলত ডেম ভাগি গোটেই আমাৰ ইয়াত পূৰা পানী পানী তাৰপিছত নেপটোৱে পানী এৰি এন এছ পিছে পানী আহিছে।
বোলে লিক কৰিলে।
না অৰুণাচলতো-অৰুণাচলতো ভাগিলে। এইটো আমাৰ এন এছ পি চি আৰু এটা আছে এন এছ পি চিত। তাত মানে লিক কৰিছে বুলি কৈছে।
অহ, অহ।
অ মোক এন এছ পি চি প্ৰত্যেকবাৰেই লিক কৰে।
হয় এনেই খুলি দিয়ে, পিছত লিক কৰে বুলি কৈ দিয়ে।
সিহতি খুলিব কাৰণ, তাত পানী ৰাখি ধৰি ৰাখিব নোৱাৰে ন।
সেইটো কিমান ধৰি ৰাখিব তাত বৰষুণ-বৰষুণ বৰষুণ ইমান বৰষুণত পানীটো কেনেকৈ ধৰিব। অৰুণাচলতেটো ভাঙিয়ে দিলে।
যিয়ে হওক গাঁও জগাই চবতকে বেছি ভাল। একদম নেচাৰেল লৈ থাকিব পাৰি। টাউনত থকাতকে গাঁৱত থকাই বেষ্ট। মোৰ কাৰণে।
বিয়াতো পানী চানী হয় বাৰু।
গাঁৱত পানী চানী হ'লেও ইমানকে নহয় দেই।
এ তোমাৰোকৰ চহৰ জেগা বিলাকতো বৰষুণৰ পানী হয় ইয়াত তাৰমানে ডৰেক নদী পানী হয়।
আমাৰ ইয়াত মানে নদীৰ পানী হয়।
তোমালোকৰ ঘৰৰ ওচৰত নবৌ আছে নাই
অহ'
অ' যাব লাগিব এদিনা।
আহিবা' আহিবা।
তাৰপিছত ভণ্টি খবৰ কেনেকুৱা
ভণ্টি ঠিকে আছে আৰু এই পৰীক্ষা এক্জাম চলি আছে স্কুল গৈছে।
পঢ়া শুনা কেনেকুৱা চলিছে তাৰ?
তাৰ ভালে মোতকে।
মই শুনিছিলো তাই বোলে সেইটো এইবাৰ, জিদ লগাইছো বোলে। কাৰোবাৰ লগত বোলে,
এইবোৰ আৰু ছোৱালী মানুহ যে। ল'ৰা মানুহৰে নাই হেইবিলাক।
অহ'
বাকী ভাইটি স্কুল গৈছে নেকি?
গৈছে ভাইটিয়ে। ভাইটিৰ ভাগৰে এক্জাম চলি আছে। তোমাৰ ভন্টি ছাইত মই ভাইটিতকে সৰুো ন,
অহ সৰু হ'বও পাৰে।
উম'
বাকী আ ওঁ ফোন চোন কৰি মেলি থাকিবা।
অ' কৰিম।
নম্বৰটো পালা যেতিয়া।
উম'
বাকী আজি হেৰি নহয় এইটো শা'ত লগা আজি শা'ত খেদাৰ দিন নহয়,
অ' সেইটোৱে তো আজি অসমীয়া মানুহে যিহতৰ খেতি বাতি কৰে।
অ' তোমালোকৰো মানে নে' নে মানে,
না মানে নহয় আমাৰ, আমাৰ নিয়ম বোৰ অকমান তোমাৰ -তোমালোকতকৈ অকমান বেলেগ টাইপৰ ন,
হয়' হয় আমাৰ আজি পুৰা আমাৰতে কাপো কাপোৰ কানি পা ধৰি ঘৰ চৰ গোটেই,
চোৱা খেদা তোমালোকৰ আজি ন জানো গম
আজিৰ পৰা পথাৰলৈও নামিব।
ৰুবলে
উম বাৰু ঠিক আছে, ফোন চোন কৰিবা।
অহ'
কৰি মেলি থাকিবা মইো কৰিম বাৰু,
কৰিম।
হ' বাৰু হ'ব দিয়া।
হ'ব-হ'ব।